হেল্ল', হেল্ল'। অ', কোৱাচোন।
নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ, কোৱাচোন অ', নমস্কাৰ। অ', নমস্কাৰ, শুনিছোঁ, কোৱাচোন। মই তোমাৰ এই ব্যৱসায়তে অলপ ব্যস্ত হৈ আছোঁ।
পিছে, খবৰ ভাল?
ভালে, ভালে, ভালে তোমাৰ?
আছো আৰু।
ঘৰৰ খবৰ ভালেই বাৰু, তোমালোকৰ?
আহ, চলি আছে, আৰু পিছে তুমি এতিয়া কি কৰি আছা বাৰু?
মই তোমাৰ সেয়া আকৌ। গৰুৰ কাম অলপ কৰি আছোঁ।
পিছে তোমাৰ গৰু? এ জাৰ্চি গৰু আছে নে, এনেকে অকল গৰু আছে?
অকল গৰু মানে, লোক-লোকেলো আছে তোমাৰ জাৰ্চিও পোন্ধৰজনীমান আছে।
পিছে
জাৰ্চি গৰু ল'লেই ভাল বাৰু, গাখীৰৰ কাৰণে যদি তুমি অকল এনেই পঢ়িব বিচাৰা তেতিয়াহ'লে তুমি ডেশি গৰু ল'লেও হ'ব
এদিনত
আমাৰ এদিনত আমাৰ তোমাৰ চব মিলাই গৰু তোমাৰ চল্লিশ পঞ্চাশ হিজাৰ মান ওলাই বাৰু
আহ তুমি এনেই কত কৰি দিয়া চাগে
মই তোমাৰ এনে হেৰি দি আছো
এই হোটেলত দিওঁ কিছুমান হোটেলত দিওঁ আৰু তোমাৰ মানুহে আমাৰ ঘৰৰ পৰাও নি আহি গাখীৰ
অ পিছে হোটেল বেছি পায়নে এনে মানুহৰ ঘৰত দিলে পইচা বেছি পায়
ন তোমাৰ হোটেলত দিলেই বেছি পায় কাৰণ তোমাৰ হোটেলত মানুহৰ মানুহৰ মানুহে লোৱা পৰিমাণ হটো কম হয় আৰু হোটেলত দিয়া পৰিমাণটো বেছি হয় গাখীৰটোৰ, সেইকাৰণে হোটেলতে দিয়া হয়।
পি এনে তোমাই য
কি কৈছা? হেল্ল'
তমি
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
শুনিছা নে
অ কোৱাচোন কি কৈ আছিলা শুনিছো শুনিছো কোৱাচোন আমাৰ জাৰ্চি গৰু তোমাৰ মোৰ ওঠৰ চৈধ্যজনীমানেই আছে বাৰু
অ পিছে তোমাৰ এনে গোহালি বনাই থোৱা আছেনেে নে এনেকে পিছফালে থাকে
নাই নাই মই তোমাৰ ফ্ম ফাৰ্মৰ ওৰত সেনেকৈ চলাওঁ ব্যৱসায়টো ফাৰ্ম আছে আমাৰ
অ' পি ময়ো মানে ব্য্ৱসায় এতিয়া সৰু সুৰা কৰি
অ' অ' কৰি আছা নেকি?
হয় মানে এইটোত ইমান এটা মোৰ মানে হেৰি নাই পইচা নাই মানে মই বেলেগ এ মানেহে ভাবিছিলো মোক তোমাৰ বন্ধু এজনে তোমাৰ নম্বৰ দিলে যে তেখে তোমাৰ গাখীৰৰ ব্য়ৱসায় কৰি আছে বোলো, সেইকাৰণে তোমাৰ পৰা মই কিছুমান ক জান কাৰণে বিশেষ ফোন কৰিছিলো। পিছে এনে আমি এতি তোমাৰ হেৰি অ' পিছ আমি দুয়ো বন্ধু একেলগে কৰিব পাৰিম নেকি বাৰু গাখীৰৰ হেৰিটো
কৰিব পাৰিবা পাৰিবা পাৰিবা সেইটোনো কি তোমাৰ হেৰি আছে মোৰ লগত তুমি কৰিব পাৰিবা।
অ' পিছে মই কি ভাবিছিলো জানা বন্ধু? যে তোমাৰ গাখীৰ যে হোটেলত যে দিওঁ যে তুমি যদি আমি গাখীৰৰ পৰা মিঠাই বনোৱা হয় পনীৰো বনোৱা হয়।
নাই নাই আমাৰ আমাৰ সেয়া চব বনাই বনোৱাই থাকে অলৰেড আমি বনাই বনাই পেলাই যোনটো গাখীৰ বাচে মানে দুটা গাখী ওলোৱা হয় ন, তাৰপ তোমাৰ আবেগ ওলোৱা হয় এটা গাখী আৰু এটা গাখ তোমাৰ দিনত ওলোৱা হয় এই যোনটো দিনত ষতটো সেইটো তোমাৰ হোষ্টেলত যোৱা হয় আৰু তোমাৰ আবেলি লোৱা গাখীৰো তোমাৰ চানা ধৰি লোৱা তুমি চানা আৰু তোমাৰ পেৰা কালাকান এইবিলাক চব বনোৱা হয় এইবিলাক সেইটোদি।
আহ। পিছে মানে আমাৰ বন্ধু কেইজন মানৰ মানে হোটেল খুব মানে চাহিদা আৰু মানে খুব মানে চ চেইল হয় আৰু মানে। তেখেতে মানে মোক মানে জনাইছিলে মানে যে তোমাৰ কেনেকুৱা কোনবা বন্ধু আছে নেকি বাৰু? ভাল এনেকে গাখীৰ দিয়ে এনেকে গাখীৰত পানী মিশ্ৰণ নকৰা। পিছে আমি দু এনেই আমি দুয়ো মিলি কৰিব পাৰিলো হয় ন ময়ো কেইজনী এনে তোমাৰ কেইজনী আছে বুলি ক'লা চল্লিশ জনী মান আছে বুলি ক'লা ন?
মোৰ চল্িজনী নহয় তোমাৰ ভুল ভাবিছা তুমি ওঠৰৰ পৰা ওঠৰ পৰা মই চলিছ চধ্শ জনী ইমান গাই আছে আৰু তোমাৰ গাখীৰ দি আছে গাই, গাই তোমাৰ গাখীৰ দি আছে এঘাৰজনী গায়ে গাখীৰ দিছে মানে তোমাৰ এজনী গাই তোমাৰ কমেও তোমাৰ চব মানে তোমাৰ ৰাতিপুৱাও দিয়ে আবেলি দিয়ে ত চব মিলাই তোমাৰ ছাব্বিছ লিটাৰ সাতাইছ লিটাৰামাৰ গাখীৰ দিয়ে এজনীয়ে।
উম, পিছে এনে তোম ইয়াৰ বিষয়েতো অলপ হলেওতো অভিজ্ঞতা আছে পিছে মই এনে কেইজনী মান কিনিলে ভাল হ'ব বাৰু?
তুমি তুমি প্ৰথমতে দুজনী কিনা আৰু তোমাৰ গৰুটোৰ নামটো মই কৈ দিছো গাইজনীৰ গিৰ গাই কিনিব পাৰা তুমি গাখীৰটো বহুত ভাল হাল হয় সিন্দৰ ডাঠ হয়।
অ', পিছে এনেই ক ক'ৰ পৰা আমি সস্তাত ল'ব পৰা হ'ব?
ৰাস্তাতটো মোৰ তোমাৰ চিউৰী পোৱালি আছে গিৰ গা় সাতটা আঠটামান আছে গ মোৰ পৰা মোৰ পাৰ ল'ব পৰা লাভ হ'ব তোমাৰ লোনাললৈ মই কিবা এটা কমাইয়ো দিম বাৰু।
অ'। হ'ব হ'ব পাৰি মই তোম পৰাই লব পিম এনেই মই তোমাৰ আজি বাৰ কিবা বিক লেটা হ নেকি বাৰু?
বিশেষ ৰেধা মানে মোৰ এতিয়া তোমাৰ টাউন যাব লগা আছে কাৰণ মই তোমাৰ বাকী বিলাক মানে তোমাৰ হোটেল তপিয়াললে সোমাই সোমাইিব লগা হয় ন তোমাৰ মই মোৰ মোৰ মানে তোমাৰ যোনটো মানুহে আমাৰ তাত কাম কৰে টাইমৰ লগতে যাওঁ।
অ', পিছে আমি তোমাৰ মই মানে এাৰ্গত তোমাৰ ওচৰত যাম বুলি ভাবিছিলো মানে পোৱাল কেইটা চিঞৰি োৱ চাই আহিলো হয়, চাই মানে মোৰ বৰ্তমান হাতত পইচা নথকাও নহয় বাৰু আছে কিন্তু আমি মানে তুমি যোনটো বস্তু কৰি আছা তাৰ ওপৰতো তোমাৰ অভিজ্ঞতা আছে কাৰণ তুমি প দিনৰ পৰা কৰি আছাৰ কাৰণে তোমাৰ গা সেই বিশ্নে মই চবৰ পৰা শুনিব পৰা হৈছো যে এই গাখীৰ ব্যৱ ভালে কৰিলা, তেনেহলে আমি তোমাৰ এই যোনটো গাখীৰৰ ব্যব ঠাইটো আমি আৰু অলপ ইয়াৰ পৰা উন্নতি কৰি ওপৰ কৰিলে বস্তুটো আৰু অলপ ভাল হ'ব।
অ' ঠিকেই ভাবিছা বাৰু তুমি কাৰণ তুমি মোৰ লগত কৰিব পাৰিবা কিন্তু মানে তোমাৰ মোৰ তোমাৰ ভাইেকেও ত এ মোৰ ভাইটিৰ লগত কৰিব লাগিব কেইদিনমান দুবছৰবছৰমান তাৰ পিছত মোৰ ওচৰলৈ আহিব লাগিব।
অ' হ'ব বাৰু তেনে পিছে আমি দুয়ো কেতিয়ামানৰ পৰা কৰিলে এনে ভাল হ'ব?
তোমাক মই ভাইটিৰ লগত কথা পতাই দিম বাৰু তুমি যেতিয়া আমাৰ ঘৰত সন্ধিয়া আহিবা। তেতিয়া তুমি ভাইটিয়ে ভাইটিৰ লগতে গোটেইখিনি কথা পাতিব পাৰিবা। ত মানে ভাইকে তোমাৰ যোনটো মই তোমাক মই উ, কোৱাচোন কোৱা।
অ', কোৱা কোৱা তুমি কৈলোবাচোন।
পিছেত তোমাৰ যোনটো মই গৰুৰ কথা কলো তোমাৰ গাইজনীৰ কথা গি গাই মানে মই আমাৰ তাত মানে ম গিৰ গাই়ী চেউৰিহে আছে তোমাৰ গাভিনী এনেকুৱা গৰুহে আছে গাখীৰ দাই গৰু এতিয়ালৈকে হোৱা নাই, নহ তোমাৰ মোৰ যোনটো ভাইট তেতিয়াই তোমাৰ সেইটো ব্যৱসায়েই কৰে ন মোৰ লগতে মানে তাৰ তাৰ ফাৰ্ম মোৰ ওচৰতে আছে। তেওঁ মানে আহ তেওঁ মানে গিৰ গৰুৱে তোমাৰ ব্যৱসায় কৰে সেইকাৰণে তোমাক কুব লম তাক তাৰ লগত মানে মিলাই দিলোঁ।
অ' পিছে তুমি বাৰু, মানে তোমাক এটা কথা সুধিব লাগিছিল বন্ধু।
উম উম কোৱাচোন।
তুমি যে পনিৰ যে বনোৱা। পিছে এনেকে তুমি মানে পলিথিন হিচাপে বিক্ৰী কৰা নাই এনেকুৱা কিবা তোমাৰ বস্তুত ভৰাই লৈ বিক্ৰী কৰা এনে বাৰু।
হয় নাই আমাৰেে পেকেজিং চিষ্টেম হয় এইবিলাক তোমাৰ, অ' হয় হয়।
অ' পেকিজিং কিমানকে পৰে পিছে পাৰ পিচ?
তোমাকে কৈছোঁ এইবিলাক ভিতৰুৱা কথা কিন্তু আমি বেচোঁ তোমাৰ তা তোমাৰ এক কেজি পনীৰ তোমাৰ আমি এক কেজি পনীৰ চাৰে চাৰিশ চ পাঁচ পাঁচশ টকালৈকে যায়। আমাৰ তোমাৰ পনিৰ কোৱা পনীৰৰ তোমাৰ হেৰিৰ লগত কথা মানে তোমাৰ সোৱাদৰ লগত কথা কিছুমান পনীৰ তোমাৰ কম সোৱদ থাকে কিছুমান ভাল সোৱদ থাকে। তেনেকুৱা লগত, আৰু আমাৰ বাটাৰৰ বাটাৰো বনোৱা হয় বাৰু।
অ' তেনে ঠিকেই আছে আমাৰ মানে তোমাৰ চাৰিআলটো সেইফালে মানে ইমান এটা বিশেষ মানে মিঠাই ভাল দোকান নাই মানে। যদি তুমিও অলপ কেপইচা মান দি মোক যদি সহায় কৰা এখন ভাল আমি ডাঙৰ হোটেল এখন খুলিব পাৰিলো এইফালে মানে তোমাৰ মানুহ অহা যোৱা বহুত হয়তো স্কুলৰ পোৱালি ছোৱালী যায় মাক বাপেক আনিবলৈ। তাৰপিছত তোমাৰ এইফালে ডাঙৰ গাড়ী সৰু গাড়ীও যোৱা হয় ন, ভাল যদি আমি হোটেল এখন খুলি যদি বস্তুখিনি মই তোমাৰ পৰাই লৈ যদি আমি হোটেলটো আৰু গাখীৰৰ ব্যৱসায়টো যদি ভালকৈ দুয়োটাই
উম উম, উম উম ভাল হ'ব ভাল ভাল ভাবিছা বাৰু তুমি কথাটো।
অ' পিছে এনেই তুমিতো মোক সহায় কৰিব পাৰিবা ন বন্ধু।
পাৰিম পাৰিম পাৰিম তোমাৰ কিব পইচাৰ কিব অসুবিধা হৈছে নেকি?
পইচা থকাত আছে মানে ক কেইটামান মোৰ মানে পইচা অকমান কমি আছে মানে। তুমি যদি সহায় কৰা তেনে আমি, তোমাৰ থাৰ্টি পাৰ্চেণ্ট এ কমি আছিলে মানে।
অ' ত্ৰিছ শতাংশ কমি আছে ন?
হয়।
উম তোমাৰ মানে তোমাৰ তাত এতিয়া মানে সত্তৰ হাজাৰ মান টকা এতিয়া তোমাৰ হাতত আছে ন?
উম বস্তুটো তোমাৰ বেছিকে ডাঙৰকে ইনভেষ্ট কৰিলে তোমাৰ পিছলে ভাল হ'ব।
অ' অ' তুমি এতিয়া প্ৰথম প্ৰথম খুলিছানে আগতে তোমাৰ গৰুটো আছিল চাগে ন লোকেল গৰু?
আছিলে মানে ইমান এটা হেৰি কৰিব পৰা নাছিলে মই বেলেগ ৰাখিছিলে মানে।
উম তেতিয়াহ'লে তুমি এটা কাম কৰা তুমি প্ৰথমতে সৰুকৈ ষ্টাৰ্ট কৰা ভাইটিৰ পৰা গোটেইখিনি কথা কথা জানিব লিব পাৰিবা তুমি কাৰণ তুমি এতিয়া যদি এতিয়া যদি গোটেইখিনি কথা পইচা আগবঢ়াই নিয়া পিছত তোমাৰ লোকচানো হ'ব পাৰে। পইচা খিনি মাৰা যাব সেই কাৰণে তোমাক কলো কথাটো।
কাৰণে ব্যৱসায় তোমাৰ তল ওপক হয়ে বাৰু মানে তোমাৰ এইটো ব্যৱসায়টো কৰিলেই বুলি তোমাৰ প্ৰথমতে লাভৰ লোকচানো হ'ব পাৰে।
উম উম সেইকাৰণে মই তোমাক কলো মানে তোমাৰ প্ৰথমতে তুমি সৰুৰ পৰাই অকণ আৰম্ভ কৰা সময় কাৰণ সৰু পায়ে মানুহ ডাঙৰ হয়।
হয় কথাটো হয় বাৰু ঠিকেই ভাবিছা তুমি।
উম উম।
পিছে এনেই এইটো বাৰু গাখীৰৰ হেৰিটো হৈ যাব বাৰু এনে হোটেলটো মানে তোমাৰ চাৰিআলটো ওচৰত খুলিলে তোমাৰ এনে বেয়া হব নেকি বাৰু তোমাৰ মতে?
বেয়া নহয় বাৰু তুমি কাৰণ কি হোটেল খুলিম বুলি ভাবিছা নেকি?
অ' পিছে মই ভাবিছিলো মানে কেলে আকৌ হোটেল খোলিলে আকৌ মই বেলেগৰ পৰা মিঠাই চিঠাই লৈ গাখীৰ কিবা আকৌ পনীৰ ক'ৰবা বেলেগৰ পৰা ল'ব তাতকে তাতকে ভাল মোৰ নিজৰ বন্ধুৰ পৰা লোৱা হয় ভাল। হয়।
তুমি ভালে ভাবিছা বাৰু হোটেলখন খোলা বাৰু কাৰণ তুমি এটা এটা কাম কৰিবা। তোমাৰ যোনবিলাক তুমি পনীৰ বনাম বুলি কৈছা ন তোমাৰ পনীৰ আৰু তোমাৰ বাটাৰ চটা বনাম বুলি কৈছা। সেইখিনি বস্তু এটা কাম কৰা মোৰ লগতে তুমি তোমাক মোৰ আমাৰ ঘৰত আহি দিব। পাৰ মোৰ ফাৰ্মতে, মই সেইখিনি তোমাক এটা ভাল ভাল মানে ভাল দামতে লাভ থকা দামতে দিম আৰু তুমি তেতিয়া মানে তুমি হোটেললে হোটেলে ঘূৰি ঘূৰি দিব লগা হোৱা নহ'ব তেতিয়া।
পিছে তুমি আমাৰ ইয়াতে দি যাবা আৰু হোটেলখনতো আমি দুই মিনিট একেলগে কৰিম তেতিয়া আমি হোটেল ব্যৱসায় দুটাই মিলি চলাম আৰু ন বন্ধু।
উম উম উম ঠিকে ভাবিছা বাৰু তুমি, এটা তুমি কাম কৰিবা কাইলে তুমি
কথা এটা সুধিব লগা আছিল বেয়া পাবা নেকি বাৰু সুধিলে? তোমাৰ যে গৰুৰ পৰা এনেই বাৰু মাহিলী কিমান মান বাৰু উপাৰ্জন হয় এনে?
মাহেলি তোমাৰ মই, সত সঠক তোমাৰ মই ক'ব নাই বাৰু। হ'লেও মানে মোৰ এটা ভাল লাভ থকা দামতে মোৰ বস্তুবিলাকে বিক্ৰী হয় আৰু তোমাক মই াত মানে এনেই তোমাক মই এটা কৈ দিম, মোৰ মানে গুটিৰ ওচৰা ওচৰি তোমাৰ মই লাহন মাহত লাভ হয় বাৰু।
তেনেহলে ঠিকে আছে বাৰু এনেই কে আমি কেতিয়াবা বাৰু এইটো ভাল প্ৰচেষ্টাটো আৰম্ভ কৰোম বাৰু।
উম প্ৰথমতে তুমি যদি চেঞৰ পোৱাল নিয়া তেতিয়াতো তোমাৰ এবছ মান লাগিব এইটোম আৰম্ভ কৰিবলৈ যদি তুমি গাই গাই গৰু নিয়ে তেতিয়া তোমাৰ তেতিয়া তোমাৰ ছমাহ ছমাহৰ ছমাহৰ পিছত এইবিলাক কাম তোমাৰ আৰম্ভ হৈ যাব।
মানে মই বন্ধু কি ভাবিছো জানা এনেই মানে মোৰ অকমান এনেকুৱা হোটেল আছিলো এনেকে হেৰি চৰিক অলপ অভিজ্ঞতা আছে আৰু তোমাৰ বাৰু গৰুৰ বিষয়ে ব্যৱসায় অকণমান অভিজ্তাটো বেছি আছে, যাতে তুমি সেই বস্তুটো তোমাৰ পৰাই মই নিশিকো তুমি সেইটো কৰি মেলি আৰু অলপ হেৰি কৰি হোটেলটোত মই অকণ বেছিকে লাগি যা তুমি যদি সেইটো চা গাখিৰৰ হেইটোত বেছি লাগি যায়ই হোটেলত লাগি গ'লে তে ব্যৱসায়টো আমাৰ বেছি উন্নতি হ'ব।
তুমি ঠিকেই ভাবিছা বাৰু, বাকী তোমাৰ হ'ব মই তোমাক মই চব সহায় কৰিম বাৰু।
পিছে মই অ' মই পিছে তোমাক যোৱাৰ আগত মই এটা ফোন কৰি জনাল ল'ম ন বন্ধু।
জনাব দিয়া ৰাখিছোঁ দিয়া মই।